উম হেল্ল' অ অ এতিয়া শুনি
অ এতিয়া ভালকে পাইছো মাত্ৰ অ কি কৰিছা
এতিয়া এ কিতাপ পঢ়ি আছিলো। সেইকাৰণে মনত পৰি মই বোলো নাই এইটো কৰি থৈ দিওঁ টাক্সটো
অ ঠিকে আছে।
তোমাৰ মাষ্টাৰ্চ কমপ্লিট হ'ল নে নাই হোৱা? উম কৰিলো
অ মোৰ মোৰ নাই হোৱা মই অ কৰিলো কৰিলো মোৰ মাষ্টাৰ্ছটো কমপ্লিট হোৱা নাই মই কৰিহে আছো এতিয়া।
কৰ পৰা কৰিছ?
মই অপেনত কৰিছো এই কে কে যে তাৰ পৰা।
অ অ অ
এবাৰ ছেকেণ্ড চেম হে
অ এক্সজামটো হ'ল চাগে। নে হৈ আছে?
এক্সজাম আমাৰ ফাৰ্ষ্ট চেমিষ্টাৰৰ এক্সজামটো হৈ গ'ল। অ এতিয়া মানে ছেকেণ্ড চেমিষ্ট- টাৰৰৰ এছাইনমেণ্ট দিছে আৰু এছাইনমেন্টবোৰ লৈ আছে।
অ তোমালোক ফা তুমি কোনটো চেচনত জানুৱাৰী চেচনত নে সেই জুন আগষ্টৰ সেইটো চেচনত আছিলা?
মই জুন আগ জুন আগষ্টৰ চেচনত আ- ছিলো
অ তেন্তে এতিয়া আকৌ ছেকেণ্ড চেম হ'ব তোমালোকৰ
উম চেকেণ্ড চেম উম উম হ'ব এতিয়া মানে এচাইনমেণ্টবোৰ লৈ আছে আৰু যি যি বনাইছো
অ অ ঠিকে জানা নাই
উম নাই দিয়া নে দিব পাৰি জানো অ মানে হেৰি অ কিচেন মাষ্টাৰছ কৰি থকা টাইমত
পাৰে পাৰে মাষ্টাৰ অহ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰাই পাৰি
আচ্ছা তেতিয়াহ'লে মই গম পোৱা নাছিলো
টো গলেই ফৰ্ম ফিলাপ এই ডিচেম্বৰত দিব- পাৰিবা। দুবাৰ হয় ন নেট?
উম
এবাৰ জুনত জুলাইত হ'ব আৰু এবাৰ সাত ডিচেম্বৰত নিনটোবাৰাৰ শ্লেট এবাৰ হয় আৰু
অ স্লেট কেতিয়া হ'ব বা?
শ্লেট টো তেতিয়া ডিচেম্বৰ জানুৱাৰী মানত হ'ব তেতিয়া ফৰ্ম ফিল আপ নেটৰ লগত একেলগে হ'ব।
হয় নেকি ডিচেম্বৰ জানুৱাৰীত অ তাকে মই গম পোৱা নাছিলো যে মানে মাষ্টাৰ্চ কৰি থকাৰ লগতে মানে যদি ধৰা নেটত হৈ যায়। তাৰ পিছত মানে মাছ। চলি থকা টাইমতে ইণ্টাৰভিউ দিব পাৰিনে?
অ পাৰিবা মানে কি হয় নেটৰ তোমাৰ যিটো জে আৰ এফ যদি জে আৰ এফ লাগে সেইটো ওৱান ইয়েৰলৈকে ভেলিড থাকে। থাকে। তেতিয়ালগে তোমালোক ওৱান ইয়াৰ হৈয়ে যায় ইফালে পাছ কৰি ওলাই য যোৱা তোমালোক। অ তাৰ পাছত আৰু ইফালে তুমি হেৰি হৈ থাকা এনেতো পি এইচ ডি ল'বই লাগিব যে পি এইচ ডি লোৱা যায় ন তেতিয়া মানে তোমাৰ চিত টো মানে অকপাই থ হৈ থাকে আৰু তোমাৰ। উম আৰু উম। হেৰিটো নেট লাগে নে সেইটো অকল প্ৰফেছাৰ কাৰণে হে কামত আহে ন যে অকল যদি যে আৰ এফ নালাগে তিনটা চেকচনত থাকে থি এইচ ডি নেত আৰু যে আৰ এফ। যে আৰ এফত। তুমি স্কোলাৰ শ্বিফ্ট টো পাবা নেটত তুমি স্কোলাৰ শ্বিফ্ট নোপোৱা বাট কলেজত পোৱাৰ চাঞ্চ থাকে সেইটো আ ছিক্স মান্থ মান থাকে নিকি হেইটো ভেলিদিতী ছিক্স মান্থ চাগে আকৌ পি এইচ টু ওৱান ইয়াৰ। সেই ওৱান ইয়েৰৰ ভিতৰত যদি তুমি পি এইচ ডিত এডমিছন নোলোৱা, সেইখন ভেলিড নহয়। আকৌ তুমি নেট দিব লাগিব। সেনেকুৱা সেইকাৰণে ইণ্টাৰভিউ দিব পাৰিবা। যদি পোষ্ট ওলাই তোমাৰ হেয়াত টাইপ ক কিন্তু আজ আজি-কালি কলেজবোৰটো ইমান এক্সপিৰিয়েঞ্চ বিচাৰে, কিবা বিচাৰে বহুত বিচাৰি দিয়ে।
উম এই অ আমাৰ মানে উম, মেম এজনী আছিলে। ইনে নেম ভলি অ এনে গেষ্ট প্ৰফেচাৰ আহিছিলে আৰু গেষ্ট ফেকাল্টি আমাৰ ডিপাৰ্টমেণ্টত ত তেওঁ অ পিছত মানে তেওঁৰ ইমান এক্সপিৰিয়েন্ঞ্চ নাছিলে আৰু অলপ ধৰা এবছৰ মানৰ এক্স পিৰেঞ্চ আমাৰ কলেজতে কৰিলে গেষ্ট ফেকালটি হিচাপে। তাৰ পিছত, অহ হুম। উম তাৰ পিছত মানে বঙাইগাঁও কলেজত পাই গ'ল। এতিয়া পাৰমানেন্ট কে আৰু।
উম। মানে তুমি পি তেওঁ হয়তো পি এইচ ডি কৰি আছে তেতিয়া
অ কৰি আছিলে কটনৰ পৰা উম।
তে পাই, সেনেকে গেছ ফেকালটি পাবা। আৰু গেষ্ট ফেকাল্টি পোৱাৰ পিছত তাৰপিছত তোমালোকৰ হেৰি হ'ব উম ধৰা কৰ'বাত আকৌ বেলেগ কলে আমাৰ এইখিনিয়ে ইয়াতে যে পাবা এনেকুৱা নহয়। বেলেগ-বেলেগ কলেজত ওলাই ন? যদি তোমাৰ মানে হেৰি আমাৰ খিনিৰ ডকুমেন্ট, আম-আমাৰ প্ৰফেছৰ লাইনত একদম মেট্ৰিকৰ পৰা মাৰ্কশ্বিট চায়। যদি মেট্ৰিকৰ পৰা তোমাৰ চবতে এইটটিৰ এবভ আছে, তেত এতিয়া ইফালে গ গ্ৰীষ্মক বাঢ়ি যায় আৰু দিয়ে ইয়াতে। ইণ্টাৰভিউ টাইমত। সেনেকে মিলি গলে তেতিয়া পোৱা যায় আৰু।
উম মোৰ বাৰু আ মেট্ৰিক হায় ছেকেণ্ডাৰীত চব ঠিকে আছিলে এই বোৰে আছিলে কিন্তু মোৰ মানে গ্ৰেজুৱে্চনত অলপ কমি গ'ল ছিক্স পইণ্ট ফ'ৰ থাকিলে মোৰ পইণ্টটো
অঁঃ। ছিক্স পইণ্ট ফৰ হয় ন। ফা'ষ্ট ক্লাছে আছে বাৰু তোমাৰ।
উম তাকে।
অকণমান মানে গ্ৰেডটো কমিছে।
উম কমিছে তাকে ভাবিছো এতিয়া মাষ্টাৰ্চত অলপ গ্ৰেডটো বঢ়াব কাৰণে ট্ৰাই কৰো। কি কৰিব পৰা যায়। উম বাঢ়িলে ভাল আৰু মাষ্টাৰচ যদি কমি থাকে। কেৰিয়াৰ দিগদাৰ হৈ যায়।
অঁঃ মানে মাষ্টাচটো মানে মাষ্টাৰ্ছৰোএইটো ৰোল থাকে যে ফিফট্টী ডাওনত আহিলে ৰিজাল্ট নোলায়।
উম।
উ নে আ ডিষ্টেঞ্চত ওলাই নেকি চাগে নাজানো কিন্তু আমাৰ আমি ৰেগুলাৰত কৰিছিলো ন আমাৰ ফিফট্টী ডাওনত যদি আহিল হয় তেতিয়া হ'লে ৰিজাল্ট নোলালে হয় চব ফিফট্টী এবভ পাৰ্চেন্টেজে থাকিব লাগিব আৰু ন'মচ থাকে ফিফট্টী ফাইভ মানে ফিফটি ফাইভৰ ওপৰত থাকিলেহে উম মাষ্টাত চবতে সেয়া হয় চবতে চাবাচোন যিমান ধৰা মাষ্টাৰ ডিগ্ৰী হলদাৰ যিমান জব বোৰ যিমান ওলায় সবতে এনেকেই দিয়ে যে মাষ্টাৰ ডিগ্ৰী উইথ ফিফটি ফাইভ পাৰ্চেণ্ট
উম মিনিমাম
মিনিমাম সেইটোয়ে থাকে সিহঁতৰ মাষ্টাৰ ডিগ্ৰী তাতকে কমত নাহে সেইকাৰণে যিমান ছিক্স পইন্টৰ ওপৰত আহিব ট্ৰাই কৰিবা আৰু
উম আছে মোৰ মোৰ ইমান বেছি ভাল নহ'ল বাৰু কিন্তু ছেকেণ্ড চেমত ট্ৰাই কৰিম আৰু
অ চেষ্টা কৰিম উম আৰু চেমিষ্টাৰ যিহেতু অকমান মানে এটা এটাত অলপমান কম আহিলেও এটাত উঠাব ভাল পিছৰ কেটাত যদি ধৰিলোৱা এটলিষ্ট তুমি ফিফ ফাইভ পইন্ট পাইবৰো ওপৰত যদি গোটেইকেইটা থাকে হে তেতিয়া ছিক্স পইন্ট অহাৰ চান্স থাকে আৰু
উম
ছচৰত ছিক্স পইণ্ট আহিলে ভাল
উম তাকেই
নাই
কি কৰিব পাৰা যায় আৰু মই গম পোৱা নাছিলো যে মানে নেট দিব পাৰি বুলি মই ভাবিছিলোঁ মাষ্টাৰছ শেষ হৈ যোৱাৰ পিছতহে নেট
উম হম পাৰিবাৰ এতিয়াতো গ'লে এইবাৰ ফ্ৰম ফিলাব হল চাগে একবাৰ মই নাই কৰা মই লাষ্ট ইয়ে কৰিছা তুমি আকৌ হ'ব নৱেম্বৰ মানত হ'ব ফৰ্ম ফিলআপ তেতিয়া কৰি ল'বা
মানে এতিয়া চিলেবাছবোৰ কেনেকুৱাকে থাকেনো যিটো মানে ধৰা ইকনমিকস যদি পঢ়িছোঁ
তোমাৰ ই অ অ অ ইকৰ আন্ডাৰত থাকিব কিন্তু এখন বেপাৰ তোমাৰ জি এচ থাগিব মানে ফাৰ্ষ বেপাৰ খন সে থাকে জি কেৰ ওপৰত থাকে আৰু কাৰেণ্ট এফেয়াচ এইবোৰ ওপৰত থাকিব আৰু চেকেণ্ড খনহে তোমাৰ মানে হেৰি কাৰণে থাকে কি বুলি কয় উ ইকনমিক্সৰ ওপৰত থাকিবা আৰু ইকনমিক্সৰো তুমি নাভাবিবা যে তোমাৰ মাষ্টাৰ ডিগ্ৰী লেভেলৰ কিতাপৰ ওপৰত তোমাৰ ইকনমিক্সত যিখন আহ গ্ৰেজুৱেচন লেভেলৰ সাত পুথি আছিল যিখন
উম উম
যিখন ধৰা তুমি নহলে নোৱাৰা চলিব এখন থাকে ন তোমালোকৰো চব চাবজেক্টৰ থাকে সে খনেই সেইখনেই তুমি ভালকে মেইনলি ফল' কৰি পঢ়িলে ক্লিয়াৰ কৰিব পাৰিবা ইয়াত মানে যদিও ধৰা নেটটো প্ৰফেচাৰ লাইনৰ কিন্তু একজামতো যি খিনি আহে গ্ৰেজুৱেচনত যিখিন আমি পঢ়ো সই সেইখিনি হে মাষ্টাৰ ডিগ্ৰী পঢ়া খিনি নাহে এনেই দুই এটা থাকে ইমান নাথাকে
নাথাকে ন এতিয়া আমাৰতোতে তোমাৰ চবতে অ ইকনমিক্স বুলি ক'লে আমাৰ মাইক্ৰ' আৰু মেক কক্ৰটো মানে মাছ ধয় বাকী খিনি অলপ চেকেণ্ডাৰী হৈ যায় কিন্তু মাইক্ৰ মাইক্ৰটো লাগেই মানে লাগে কি কৰে আৰু ইতে
উম উম সেইটোৱে মানে তোমালগত মে উচছু থাকে
উম আছে মেজ
সেইকাৰণে চাই ল'বা আৰু মানে গ্ৰেজুৱয়েচন লেভেলৰ খিনি ভালকে চাই ল'বা তেতিয়া দিব ভাল হব আৰু যি ক বেপাৰখন কিন্তু টান আহে নেটৰ সেইচম বেপাৰ উম সেই কম বেপাৰ অলপ টান আমাৰ ফ অসমীয়া মই বাকী খিনি সহজ আৰু সেই খনত পাছ কৰিবই লাগিব, যেনেকৈ এ পি এচ চি চছেকেণ্ড পেপাৰ খনত তুমি মাছ বিধ পাছ কৰিবই লাগিব সনেকুৱা টাইপ হয় আৰু উম এ জিকেখনত ফৰটি পাব লাগে নেকি চাগে এনেকুৱা কিবা
অঁ
মোৰ সেইখনতে প্ৰত্যেকবাৰ মানে কমাই মই এইটো কল কাটো হা নেক্স কল টো কৰি ল'ম
অঁ অঁ দিয়া দিয়া কটা।